হেল্ল'
হেল্ল'
ভালেই নে শুনি আছেনে হেল্ল'
শুনি আছোঁ।
অ আজি অ ভাবিলো বহুত দিনৰ পিছত তোমাৰ লগত কথা বতৰা কৰিম বুলি ত এটা এটা কথাৰ ওপৰত তোমাৰ, তোমাৰ লগত কথা পাতিম বুলি ভাবিছিলো কৃষকৰ জীৱন
হ'ব নিশ্চয়।
ত
কৃষকসকল দেশৰ মেৰুদণ্ড বুলি কোৱা হয়। তেওঁলোক নাথাকিলে আমি খাদ্য নাপালো হেঁতেন।
ঠিক কৈছা তুমি দুখৰ খবৰ হ'ল যে যিসকল অ যিসকলে আমাক খাদ্য যোগান ধৰে তেওঁলোকে বহু সমস্যা সন্মুখীন হ'বলগীয়া হয়।
একদম একদম তুমি কৃষকৰ জীৱনৰ লগত কেতিয়াবা ওচৰেৰ পৰা পৰিচিত হৈছা নে?
উম নিশ্চয় নিশ্চয় কৃষকসকল অ মোৰ দেউতাৰ কিছুমান খেতিৰ মাটি আছে ঘৰতে মই ধান ৰুৱাৰ সময়ত। অহ মই চাইছিলো মই নিজেই মানে অনুভৱ কৰিছিলো কথাটো
অ কৃষকৰ দিনটো সাধাৰণতে কেনেকৈ আৰম্ভ হয় তুমি ভাবা?
মোৰ মতে তেওঁলোকৰ বহুত সোনকালে উঠি যায় আৰু অ পুৱা চাহ খাই খেতিলৈ ওলাই যায়।
ঠিক কথা বহুত কৃষকে ৰ'দ উঠাৰ আগতে কাম আৰম্ভ কৰে।
উম ধান ৰুৱা মাটি চৰুৱা গৰু চোৱা শাক পাচলি যত্ন লোৱা। এইবোৰ কাম আহ ইমান সহজ নহয়।
অঁ একেবাৰে সহজ নহয় আমি কেতিয়াবা এক ঘণ্টা জিম কৰি ভাগৰি যাওঁ কিন্তু কৃষকসকল গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰে।
অ ঠিকেই কৈছা তুমি সেইকাৰণে বহু কৃ ষকৰ শাৰীৰিক শক্তি বহুত বেছি থাকে।
তোমোৰ মতে কৃষকসকলৰ আটাইতকৈ ডাঙৰ সমস্যা কি?
অ মোৰ মতে যদি কওঁ মই উম ডাঙৰ সমস্যাটো হ'ল যে অনি অ অনি অনিমিয়া বতৰ আহ অতিবৃষ্টি বানপানী বা বা খৰাঙে তেওঁলোকৰ বহুত ক্ষতি কৰে।
বিশেষকৈ অসমত বানপানীয়ে কৃষকসকলত বহুত সমস্যাত পেলায়।
হয়। হয় এইবাৰ খেতি নষ্ট অ হলে বছৰটো উপাৰ্জন শেষ হৈ যায়।
উম উম তাৰোপৰি সাৰৰ দাম বেছি বীজৰ দাম ঔষধ পাতিৰ দাম বৃদ্ধি পাইছে।
ঠিক কথা কৈছা তুমি কিন্তু তেওঁলোকে উৎপাদিত আহ তেওঁলোকে উৎপাদিত ফচলৰ সঠিক মূল্য বহু সময়ত নাপায়
হয় হয় মাজত মানে মাজত মাজত দালাল থাকে আৰু দালালবোৰে পইচা খায়।
ম বজাৰত আমি যি দামত শাক পাচলি কিনো কৃষকে সেইটো বহুত কম মূল্যত পায়
অ অ তোমাৰ মতে যুৱ প্ৰজন্মই কৃষিক পেচা হিচাপে লব বিচাৰে নেকি?
আগতে কম বিচাৰিল কিন্তু এতিয়া বহু শিক্ষিত যুৱক আহ যুৱকে আধুনিক কৃষিৰ প্ৰতি আগ্ৰহ দেখুৱাইছে।
আধুনিক কৃষিমানে কি আকৌ
আহ, আধুনিক কৃষি মানে আহ, নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা যেনে আহ, ডিপ, ড্ৰিপ ইৰিগ্ৰেচন যন্ত্ৰপাতি, যন্ত্ৰপাতি উন্নত বীজ আৰু জৈৱিক কৃষি।
অ' তুমি কি ভাবা কৃষিত প্ৰযুক্তি ব্যৱহাৰ প্ৰয়োজনীয় নেকি?
নিশ্চয় ইয়াৰ ফলত আহ, সময় বাচে আৰু উৎপাদনো বৃদ্ধি হয়।
অ', অ'। কিন্তু সৰু কৃষকসকলে সকলো যন্ত্ৰ কিনিব নোৱাৰে যে।
সেইকাৰণে চৰকাৰী আহ, সহায়ৰ প্ৰয়োজন।
আচ্ছা আচ্ছা। চৰকাৰে কৃষকৰ বাবে কি কি কৰিব লাগে বুলি তুমি ভাবা?
আহ মোৰ মতে কম সুদত ঋণ দিব লাগে ফচল বিমাৰ সুবিধা দিব লাগে আৰু উৎপাদিত সমস্যাৰ ন্যায্য মূল্য বৃদ্ধি কৰিব লাগিব।
আচ্ছা, আচ্ছা। মই ভাবো কৃষকসকলৰ সন্তানসকলেও ভাল শিক্ষা পোৱাৰ সুযোগ পোৱা উচিত।
একদম একদম তুমি ঠিক কথা কৈছা। বহু বহু কৃষক আহ নিজৰ স তানৰ ভৱিষ্যতৰ প্ৰতি উম, দিন ৰাতি পৰিশ্ৰম কৰে।
উম কৃষকৰ জীৱনত আনন্দৰ মুহুৰ্তবোৰ কি কি হ'ব পাৰে?
আহ, যেতিয়া ভাল ফচল হয় আৰু বজাৰত দাম যেতিয়া বৃদ্ধি পায়, তেতিয়া নিশ্চয় তেওঁলোকেও সুখী হয়।
উম ঠিক কৈছা ডাক্টৰ, ইঞ্জিনিয়াৰ সকলোকে খাদ্য লাগে। কৃষক নাথাকিলে কোনো পেছাই টিকি নাথাকে।
হয় হয় বিশেষকৈ ভোগালী বিহু কৃষিজীৱী মানুহৰ লগত গভীৰভাৱে জড়িত।
উম। অসমৰ বিহুৰ এতিয়া তিনিটা বিহুৰ তিনিটা বিহুৱেই উৎসৱৰ লগত জড়িত, কিন্তু ভোগালী বিহুৰ কথা অলপ বেলেগ। যদি তোমাক সুজুগ দিয়া হয় কৃষকৰ বাবে কি কৰিবা?
কি ক'লা মই শুনি পোৱা নাই?
যদি তোমাক সুযোগ দিয়া হয় কৃষকৰ লগত কৃষকৰ বাবে কি কৰিবা?
আহ, যদি মোক সহায় যদি মোক ই দিয়া হয়
তুমি কেতিয়াবা ধান কাটাত সহায় কৰিছানে?
আচ্ছা আচ্ছা তুমি যোনটো আগত কৈছিলা এইটো মোৰ অ' হৈ গ'ল মই অলপ আছিলো উম মই বজাৰৰ লগত কৃষকক পোনপটীয়াকৈ সংযোগ কৰিম যাতে, তেওঁলোকে অধিক লাভ পায় বুলি আহ, মই কৰোঁ আৰু তুমি কি ভাবা?
মই আধুনিক কৃষিৰ প্ৰশিক্ষণ আৰু বিনামূলীয়া পৰামৰ্শ ব্যৱস্থা আৰম্ভ কৰিম।
অ' বহুত ভাল চিন্তা তোমাৰ তুমি ভৱিষ্যতে কৃষিত বিনিয়োগ কৰিব বিচাৰিবা, আহ, বিচাৰিবা নেকি।
হয়, হয়। জৈৱিক কৃষিৰ প্ৰতি মোৰ আগ্ৰহ আছে।
মোৰ আছে ইহঁত অতন্ত ঘৰতে কিছুমান অ', ঘৰতেই কিছুমান শাক পাচলি খেতি বিচাৰিম মই।
সেইটো স্বাস্থ্যৰ বাবেও ভাল।
অ', শেষত মই ক'ব বিচ বিচাৰোঁ যে কৃষকসকলৰ প্ৰতি আমাৰ অধিক সন্মান থকাটো উচিত।
হয়, হয় তেওঁলোকৰ কষ্টক মূল্য দিব লাগে। খাদ্য অপচয় নকৰা, স্থানীয় কৃষকৰ পৰা সামগ্ৰী কিনা। এইবোৰ কৃষকক সহায় কৰিব পাৰি।
উম, তুমি ঠিকেই কৈছা কথাটো। সৰু, সৰু পদক্ষেপেও ডাঙৰ ডাঙৰ পৰিৱৰ্তন আমি আনিব পাৰিম।
হয়, হয়। কৃষকৰ জীৱন ইমান সহজ নহয় জানা। কিন্তু তেওঁলোকৰ অৱদান অমূল্য।
সেইকাৰণে তেওঁলোকক অ
হয়, হয়, হয়। বাৰু, আজিৰ আলোচনা মোৰ বহুত ভাল লাগিল। কৃষকৰ জীৱনৰ বিষয়ে নতুনকৈ ভাবিবলে পালোঁ।
অ', মোৰো বহুত ভাল লাগিল আমি কৃষকসকলৰ প্ৰতি এ, কৃতজ্ঞ হোৱাটো জৰুৰী।
নিশ্চয়, নিশ্চয়। তেওঁলোক সুখী আৰু সমৃদ্ধ হোৱাটোৱেই আমাৰ সকলোৰে কামনা।
আৰু তুমি কেতিয়াবা খেতি কৰি পাইছানে? ব, তুমি দেখিছানে খেতি কেনেকে হয়?
হয়, মই যিহেতু গাঁৱৰ পৰা আহোঁ। মই সৰুৰ পৰাই খেতি কৰ্মত জড়িত হৈ আছোঁ আৰু। সৰু পৰা ধান ধৰণৰ খেতি কৰিছিলোঁ, এতিয়া চাহপাত নতুনকে খেতি কৰোঁ। ভাল লাগে, খেতি কৰ্মত জড়িত হৈ। কিন্তু আজিকালি আৰু উপযুক্ত খেতি কৰিলেও উপযুক্ত দাম পোৱা নাযায়। অ', কেতিয়াবা বান পানীয়ে বিনষ্ট কৰি দিয়ে, কিট পতানো বিলাকে আহি ধান খেতি বিনষ্ট কৰে। আৰু আমাৰ সৰু, সৰু ক্ষুদ্ৰ খেতি জীৱন যিহেতু, আমি ইমান বিষ বিষয়েও ভালকে অৱগত নহয়, আৰু চৰ চৰকাৰী সা সা সুবিধাও ইমান ভালকে নাপাওঁ।
আচ্ছা, আচ্ছা ত' পিছে তোমাৰ, তোমাৰ তাতে বানপানী হয় নে? বান-বানপানীয়ে কিমান প্ৰভাৱ দিয়ে তোমাৰ তাতে?
ফালে এ, ব্ৰহ্মপুত্ৰৰ উপনৈ বা বিল বুলি কয় যাক, সেইটো আছে। তাৰ ফলত যেতিয়া বাৰিষাৰ ছিজন হয়, তেতিয়া বানপানীৰ সমস্যাই দেখা যায় বাৰু, কিন্তু হলেও বাকী আন সমস্যাবোৰো আছে।
আচ্ছা, আচ্ছা, যিহেতু তুমি খেতিৰ লগত জড়িতো ত' এটা অ', প্ৰশ্ন মোৰ মনত উথ্থা পিত হৈ আছিল, মই ক'ব খুজি আছোঁ তোমাৰ লগত। বাৰু কোৱাচোন জৈৱিক কৃষি ৰাসায়নিক কৃষিৰ মাজত আ, পাৰ্থক্যটো কি?
এইটো আৰু ধৰা আজিকালি বিভিন্ন ৰাসায়নিক সা, ঔষধ, ভিটামিন এইবোৰ পোৱা যায়। আগৰ দিনবোৰত এনেকে নাছি আমি জাৱৰ-জোথৰ পৰা সাৰ তৈয়াৰ কৰিছিলো, গৰুৰ গোবৰ মেতেকা পচাই আৰু জুইৰ পৰা ব্যৱহাৰ হোৱা যোনটো আমি এঙাৰ বুলি কওঁ, সেইবোৰ খেতি পথাৰত ব্যৱহাৰ কৰিছিলো। এইবোৰক জৈৱিক কৃষি বুলি কোৱা হয়। আৰু আজিকালি ইউৰিয়া পটাচ এইবোৰ ধৰা, আৰু কীট-পতংগ দূৰ কৰাবলৈ অ', কিছুমান ঔষধ চটিওৱা হয়। এইবোৰৰ আজিকালি প্ৰভাৱ বাঢ়িছে যদিও এইবোৰ প্ৰয়োগ কৰাটো অতি অ প্ৰয়োগ কৰাতো ভাল নহয় বুলি, মই ভবো।
বাৰু, আজি অ', আজি তোমাৰ লগত অ', এই আলোচনা কৰি কিনে, মনত বহুত আনন্দিত হৈ আছো মই। আৰু আশা কৰো ভৱিষ্যতো আমি এনেকেই কথাবোৰ আলোচনা কৰি থাকিম।
ঠিক আছে, ঠিক আছে। মোৰো ভাল লাগিল। নিশ্চয় পিছত কথা পাতিম। থেংক ইউ।